এতিয়াহে আহিছে অও মাতটো!
অ এই নেটৱৰ্কৰ প্ৰবলেম অ' জেঠাই।
কি কৰিছা?
এ চাহ পানী খাই তাৰপিছত মাহঁতকো দিলো আছো আৰু৷ ইফাল-সিফাল কৰি পেলাই, চাহ এ ৰু ৰুটি বনালো। ৰুটি তাৰ পিছত এনেকে ক্ৰীম আছিলে ক্ৰীমৰ লগত এই চেনি দি পেলাই তেনেকে খালো ভাল লাগে খাবচোন৷
ভাল লাগে ভাল লাগে নাই - নাই - নাই মই খাইছো আগত ভাল লাগে৷
অ, খালি হেৰি ৰুটিখন মানে অকমান তেলত লেতিয়াই খাব লাগে আৰু।
উম
মই আগতে স্কুলত পঢ়ি থাকোতে মায়ে তেতিয়া মানে সেই তেনেকে দিয়ে কেতিয়াবা - কেতিয়াবা৷ আহ, মানে স্কুল। স্কুলৰ পৰা আহা পিছত মান দুপৰীয়া নহয় আৰু সন্ধিয়া সময়ত পুৱা পৰা উঠি।
উম আকৌ নহলে বাটৰ খ সানি তেনেকে ‌বাটাৰ থাকিলে বাটাৰ সানিও যে গৰম গৰম ৰুটিখনত চেনি অলপ দি তেতিয়া ভাল লাগে খায়।
সেইটোৱে ভাল ভাল হেৰি এইটো কি বুলি কয় আহ বাকী ভাল?
আছো দিয়া এতিয়া এইকেইদিন অকমান ভাল হয় আৰু সেইকেইদিন অকমান বেমাৰ জা গ'ল নহয় আমাৰ ইয়াত বহুতৰে হৈছে বহুতৰে হৈছে আমাৰ ইয়াত।
হেৰি নহয় মই আজি হয় হয় এ এইবোৰ থাকে আৰু বুজছো এইবোৰ মানে নহয় মই মানে কথা এটা ভাবিছো
কি?
মানে ঘৰতে থাকি থাকিব বোলো আমনি লাগিছে অকমান বোলো কবালে ফুৰিবলৈ যা আপুনিতো একদম ধুনীয়াকে ঘূৰি ফুৰেই আপুনি ভালো পায় পুৰী মেলি আপুনি এনেই আহ তাকে আপুনি কলে যোৱাটোৱে বিচাৰে বাৰু আপুনি কত ঘূৰিৱ ভাল পায় বেছি গৈ পেলাই ফুৰিবলৈ অকমান।
এ মই বিশেষকে ঐ ইয়াতে
অ ইয়াতে আৰু ইমান দূৰ যাব নোৱাৰো নহয় দিয়ক চোন
অ ইয়াতেতো এতিয়া গৰমত কষ্টও হব কিন্তু গৰম দিনকেইটা। ফুৰা চকা কৰিবলৈ অকণমান দিগদাৰ এটা হ'বগৈ। উ এনেই বেলেগত হলে বা হিলচ এৰিয়া বিলাকত পাহাৰীয়া যিবিলাক ঠাই এইবিলাকত অলপ ঠাণ্ডা ভাৱ এটা থাকিব।
এ মানে মাহঁতৰ যাবলৈ অসুবিধা জানাই জানেই নহয় গা বেয়া অসুস্থ।
সেইটোতো হয়ে বাৰু! উম ম। ইয়াতে হেৰিলে যাব পাৰা সত্ৰ নগৰীলৈ।
অ মাজুলী। মাজুলী যাব পাৰি অ। আপুনি জানে নে মই ফেৰীত উঠি মোৰ ভয় লাগে, আজিলৈকে উঠি পোৱা নাই নহয়!
অ।
ইনেই। এনেই ভয় লাগে। নাজানো আৰু ম উঠি পোৱা নাই যে।
তুই উঠা নাই সঁচাকে?
সঁচাকে উঠা নাই।
অ' এইবাৰ যাই দিয়া নহ'লে! ফেৰী- এইফালে যোৱা ফেৰীত। একো ভয় কৰিব লগা নাই নহয়। উম। একো ভয় কৰিব লগা নাই, কাৰোবাৰ কেতিয়াবা কিবা দুৰ্ঘটনা ঘ তাতে সেইটো হ'বলগীয়া থকাটো সকলোৰে হ'ব। গাড়ী এখনত গৈ থাকিলেও কেত কেতিয়াবা সেইটোৱে সেইটোয়ে হ'ব লগা থকাটো‌ মুঠতে হ'বই আৰু সেইটো আৰু কি আৰু।
অ' হেৰি এইটো কি বুলি কয়, তাকে ভাবিছো এপাক ফুৰি আহোঁগে বুলি কবাৰ পৰা ওলাই।
উম, তাকে যোৱা যোৱা মনটো ভাল লাগে ভাল লাগে। গোটেই বছৰতো মানুহে ঘৰত সোমাই থাকে বা কাম-বন কৰি থাকে অলপ ফ্ৰি পালে অলপ
অ আপুনি, মই বোলো আপোনাক- আপোনাক-আপোনাৰো সুধি লও। আপুনি যে কাশ্মীৰলৈ গৈছিলে কেনেকুৱা লাগিছিলে?
কাশ্মীৰতনো বেয়া লাগিবনে বাৰু তুমিয়ে কোৱাচোন? কাশ্মীৰটো আৰু ভূস্বৰ্গ নহয় জানো। অ।
খালি সেই ঘটনাবোৰ হোৱাৰ পৰা ভয় লাগি, ভয় লগা নাও বহুৱাব পাৰি, এতিয়াতো মানুহ গৈ আছে বাৰু আৰু আকৌ!
গৈ আছে গৈ আছে, আকৌ গৈ আছে।
কিন্তু এটা বস্তু বৰ দুখ লাগিলে গম পায়? আজি মই ভিডিঅ' এটা চালো মোবাইলত এ হেৰি এ যায় যে, মানে ঘোঁৰাত যায় যে কলে জেগাটোকৰ আছিলে? এই ভগ মহাদেৱৰ যে নই-নই নহয় মহাদেৱৰ হেৰি যে কি আছিলে? কেদাৰনাথ
কেদাৰনাথ অ'।
অ' কেদাৰনাথলৈতো ঘোঁৰাতো যায় অ' এতিয়া মানে মই ভিড অ' নহ ন কেদাৰনাথ নহয় অ বৈষ্ণ দেৱী ৰা আপুনি ঠিকেই কৈছে। বৈষ্ণদেৱী, বৈষ্ণদেৱীলৈ মানুহে অ' মানে হেৰি ঘোঁৰাত এনেকে গৈছে। অ' ঘোঁৰাত গৈছে। অ' মোৰ বেয়া লগা বস্তুটো কি জানা নে? মই ভিডিঅ'টোত চাই পেলাই ঘোঁৰা এটা মানে লেঙেৰা ভিডিঅ'টোত ঘোঁৰাটো লেঙেৰা, ঘোঁৰাটোক মৰিয়াই মৰিয়াই লৈ গৈছে। মাৰি-মাৰি। আৰু ঘোঁৰাটো মানে মানুহক পিঠিত উ উঠাই লৈ গৈছে। মানুহে অকণ ভাবি চাব লাগে ন', পইচা ঘটিবলৈ জীৱ জন্তুক ভালকে খোৱাও নাই। সেই ভিডিঅ'টোত স্পষ্ গৈ আছে মানে! তেনেকুৱাত জীৱ-জন্তুৰ দুখ পালে বেয়া লাগে।
এতিয়া আমি এটা পইণ্টত গৈছিলোঁ। এটা জেগাত পেহেলগাম বুলি কয় য'ত দুৰ্ঘটনাটো ঘটিছিলে সেই যে উম, তালৈ যাওঁতে বৰ দুৰ্গম ৰাস্তা, যোৱা ৰাস্তাখিনি। দুৰ্গম ৰাস্তাখিনি পাৰ হৈ ধৰা নিয়া জেগাখিনি পায় গু। মিনি চুইজাৰলেণ্ড বুলি কয় মানে, যাক নেকি ইমানেই ধুনীয়া সেইখিনি জেগা। অ' - অ' পেহেলগাম- পেহেলগামক। আচ্ছা, মিনি ছুইজাৰলেণ্ড বুলি কয় মানে সেই জেগাত আচ্ছা। তালৈ যোৱা ৰাস্তাখিনি ইমানেই দুৰ্গম এতিয়াতো ঘোঁৰাতে যাব লাগিব ন? আমি কিন্তু ঘোঁৰাত গৈছো যে অ' মানে এজন- এজনত আ হেৰি হয় দামী দামো লয় বহুত যথেষ্ট দাম লয় এজনৰ এইটো দুহেজাৰ পইটিছখকে বিচাৰে।
অ নহয় নহয় মই মই আপোনাক কোৱা কথাটো এইটো কাৰণে কৈছো এতিয়াতো ধৰক তাৰ তেওঁ ভগৱানৰ ওচৰলৈ গৈছে হয় নহয় ভগৱানৰ ওচৰলে যাওঁ এটা জীৱক কষ্ট দি পেলাই মৰিয়াই খতিয়াই লৈ যোৱা লঘুনে ভোকে হয় নহয় সেইটো কিবা অৰ্থ থাকিব জানো ভগৱানৰ ওচৰত পৰি পৰি সেৱা কৰাটো
কিয় নহয় মই এইটো কৈছো মানে সেই ইয়াত তাৰমানে মানুহে জেগা খন চাবলৈ গৈ পেলাই সেই এটা জীৱ এনে কা দুৰ্গম ৰাস্তা দি গৈছে উ মানুহ কহিয়াই কহিয়াই বৰ দুখ লগা ঘটনা তটা মানে কিন্তু তাতে অকমান মানে হিল দেৰি কৰিলে মানুহ হেৰি কৰে ন মানে গাৰোৱান খিনিয়ে বা কি কৰে ধৰা ডুকুব একুব দিয়ও মানে সিহঁতে ওচৰ চাপি আহে আহি দুকোব একোব দিয়ে
দেখিছো দেখিছো মই ভিডিঅ'টোত মই সেইটোৱে দেখিছো আৰু মানে খোজকাঢ়ি যোৱা মানুহখিনিক জেগা দিয়া নাই ইয়াত ভালকে যাবলৈ আৰু যে আপুনি মানে বিশ্বাস মোৰ দুখ লগা কাহিনীটো এইটোয়ে ঘোঁৰা দুটামান মানে মৰি পেলাই তাতে পৰি আছে কাৰণ তাপা লৈতো আহিব নোৱাৰে কান্ধত দিয়কচোন বস্তা এটাই দি ঢাকি থৈ দিছে ৰাস্তা কিনাওত মানে ৰাস্তাটো মানে সেইটো ৰাস্তা বুলিটো ক'ব নোৱাৰি ন অকমমান আৰু ধৰক তেনেকৈ উঠিব পৰাকে এ বনাই দিযে তাতে মানে চাইদতে তেনে পেলাঠৈদিছ এতিয়া কথা হ'ল কি উম ভ ভগৱানৰ ওচৰলৈ গৈ তেনেকে গৈতোটো লাভ নাই।
বৈষ্ণো দেৱীলৈ যোৱা নাই অৱশ্যে আমি। উম, কিয় নহয়নো!
উম দুখ লগা কথা। মোৰ মানে ভিডিঅ'টো চাই পেলাই মোৰ বৰ বেয়া লাগিলে। আজি কৈছে মানে তাকে কথা তো এ তেতিয়াহ'লে হেৰি আপুনি কিন্তু যোৱা জেগাখিনি ফুল ফুল যে আছিলে, সেইখিনি কি জেগা আছিলে
সেইখিনি আছিলে টিউলিপ। এ বহুত ধুনীয়া টিউলিপ গাৰ্ডেন। ফেমাচ আৰু একদম কাশ্মীৰৰ মানে বি খাত প্লেচ সেইটো এটা। মানে অৰিজিনেল ফুল অৰিজিনেল যিটো ফুল এনে কোৱা, মানে মোক কৈছোঁ ন'? নেদেখা লোক তাকে, কিন্তু সেইটো মই কৈছো নহয় তুমি অনুভৱ কৰিব নোৱাৰিবা। সেই সুন্দৰতা তোৰ মোৰ মুখৰপৰা যেনেকে ওলাইছে তে তুমি সেইটো অনুভৱ কৰিব নোৱাৰা।
দেখিলেহে অনুভৱ হ'ব।
দেখিলে তুমি অনুভৱ কৰিবা যে প্ৰকৃততে এইয়া কি মানে! ক'ত আছোঁ মই?
এই ফুৰাটোও এটা হেৰি দিয়ক মানুহে, কাৰণ চবৰে ভাগ্যত নাথাকে ন এনেকে যাব পৰাতো আৰু
সেইটো হয় বাৰু। যাব লাগে, যাব লাগে। সেইটো হয় কিন্তু। আমিতো তাৰ আগলৈকে ভাবাই নাছিলোঁ কাশ্মীৰ যে কেতিয়াবা দে ম, কিন্তু অকস্মাত সেইটোৱে মই কলোঁ নহয়, এ তোমাৰ কপালত যেতিয়া কপালখনে টানি থাকিব, তে এতিয়া তুমি মানে ফটককে
কিন্তু এতিয়া কাশ্মীৰলৈ যাবলৈ মানুহে কিন্তু ভয়ো খায় দেই সেই ঘটনাটোৰ পৰা। ভয় খাই কাৰণ ঠিক ঠিক নাই নহয়, কাৰ কেতিয়া কি হৈ যায়, কাৰণ সেইখিনি মানুহোতো ইমান ধুনীয়াকে ফুৰিবই গৈছিলে।
ফুৰিব গৈছিলে আৰু তাহাঁতৰোতো দুখ নাই মানুহখিনি সিহঁতে টুৰিষ্টৰ ওপৰতেতো সিহঁতে জীৱিকা নিৰ্বাহ কৰিছিলে। সিহঁতৰ বেলেগ ব্যৱসায় একো নাই।
আৰু তাৰ মানুহ এজনে হেল অ সহায় ক কৰিছে। তাৰ স্থানীয় মানুহ এজনেও বহুতখিনি সহায় কৰিছে। আৰু মানুহখিনিও এনেই ভাল বোলে তেওঁ খিনি মানুহ। উম কাৰণ তেওঁলোকেও সেইটো ভয় খাই ন তেওঁলোকেও ইমান হেৰি এইটো এই ঘটনাটো তেওঁলোকেও বেয়া পাইছে কাৰণ তেওঁলোকৰ যিটো মানে ধৰক ইনকাম চ'ৰ্চ বা মানে সেইটোয়ে
সেইটোৱে। জীৱিকা নিৰ্বাহৰ যিটো পথ। অ, তেওঁ কোনোবাই ঘোঁৰা দুটা দি পেলাই তেনেকে ধৰা ভাড়া দি বোলে তেনেকে চলিছে কোনোবাই হোটেল এখন দিছে। বৰফৰ মাজত গৈ পেলাই চাওমিনকে বেচিছে কোনোবাই সেই
অ তেনেকুৱা তেনেকুৱা জেগাত এই মেগী, মেগী বা কিবা সেইখিনি দাম ব বহুত ন তেনেকুৱা বেছি চ
অ এই দছটকীয়া যিটো মেগী গী আমাৰ ইয়াৰ সে টো তোমাৰ চকুৰ আগতে গেছ টো পা দি খালি জাষ্ট বইল কৰি দিব আৰু কেইমিনিট? বইল কৰি দিব আশী টকা আশী টকা। দছ টকীয়া মেগিটো।
উপায় নাই মানুহে খাবই লাগিব
উপায় নাই তাত তুমি ভীষণ ভাৱে ঠাণ্ডা ন বৰফ যেতিয়া স্ন'ফল হৈ থাকে আমি। যাওঁতে স্ন'ফল পালো বাৰু। স্ন'ফল হৈ আছে। মানে পাগ পাগল হৈ যাবা তুমি স্ন'ফল দেখা পোৱা লগতে। এনেকুৱাই সুন্দৰ মানে। উ প্ৰকৃতিও মা নে ইমান ধূনীয়া ৰূপ থাকে ন ঠায়ে ঠায়ে। গতিকে উম্ আৰু কিন্তু ঠাণ্ডাটোতো লাগিবই বৰফ যেতিয়া পৰি থাকিব। অ তেতিয়া তুমি অ আৰু বৰফৰ মাজত যিটো বতাহ সেই বতাহত তুমি ঠাণ্ডাত কঁপি কঁপি তাত তুমি তম্বুৰ নিচিনাকৈ তৰি তেনেকুৱা সমান জেগা নহয় আৰু তোমাৰ মানে সেই তেনেকুৱা জোতা আছে সেইবিলাক জোতা পিন্ধিয়ে তেনেকে তাত।
সেইটো এই তাত কাপোৰ কানি খিনি তাৰ পৰাই পাই নেকি
অৰ্ঠাৎ তাতে দিয়ে তাতে দিয়ে ভাড়া, সেয়াও ভাড়া দিয়ে। কিছুমানে লৈও যায়। গৰম কাপোৰ নিয়া হৈছিলে কিন্তু সেইটাত। নোৱাৰি-নোৱাৰি, সেইবিলাক বুট জোতাৰ নিচিনা তেনেকুৱা আৰু যি খন মানে স্ন' বাইক যিখন সেইখনতো পইচা বহুত খিনি লয়। এখনতে এজনকৈহে উঠিব পাৰে। আৰু স্পীড দিয়ে দেই বৰফ ফৰ যিখন চলে মানে, সেইখনো পচিছ, সমানকে আছিল নেকি এখনত চাগে পাহৰিছো মই ঠিক কথাটো।
মানে আপোনালোকৰ পইচা কবলৈ গ'লে যথেষ্টখিনি গ'ল।
সেই যথেষ্ট হৈছে। যথেষ্ট কৈছে আৰু জেগা এখন চাবলৈ গ'লে বাৰু সেইটো যায়ে বাৰু।
যাবই-যাবই-যাবই কাৰণ নতুন অভিজ্ঞতা নতুন জেগা নতুন ঠাই হয় নহয়? মই কিন্তু তেনেকুৱা বিলাক চাই থাকো দেই মোবাইলত, চাই বহুত ভাল পাওঁ। ইটো সিটো পা ধৰি পেলাই এইফেল পা। ঠিকে আছে আৰু ন?
অ বাৰু ঠি ঠিকে আছে দিয়া জনাবা কলৈ যোৱা কি কথা যদি সময় কমি অ দিয়া-দিয়া যোৱা। উম